হেল্ল' অ', কি কৰিছা?
এ আছো আছো কি কৰিবি আৰু।
ইমান গৰম
গৰম তামাম। তামাম গৰম।
কৰি দিছে। বানপানী দি একেবাৰে দলং ৰাস্তা ঘাট চব ভাঙচি, একফালে আকৌ বৰষুণে নাই।
তাকেটো এতিয়া দেখছে নহয় চিমেন চাপৰিকেইখন ভাঙি দিলে গোটেই বানপানীয়ে।
উম, তাকেটো।
সদায় সদায় বৰষুণ দি আছে আৰু এইফালে। বৰষুণৰ ব' তো নাহে।
তাকেটো এইফালে বৰষুণো নেদে আকৌ।
হৈছে আৰু দিনক দিনে মানে দেখছো বতৰৰ বাতৰি চব বেয়া হৈ যায় আছে ক'ত কি হ'ব ধৰব' নোৱাৰি আৰ।
উম, তাকে তাকে এই হেৰী চেৰি কৰিবা লাগি পাত ছেনী বেছিকে খাব লগা হৈছে। কৈছে চৰকাৰৰ ফালৰ পৰাউ কৈছে পানী-চানী ফল-মূল খাবা লাগি দিছে। গা চা বেয়া লাগিলি হেৰি কৰিবা দিছে ধৰ। ঘৰতে থাকবা দিছে বা ডক্তৰৰ ওচৰত যাবা দিছে।
তাৰমানে মানুহে খাদ্যৰ লগতে পানীখিনিও খা পানীটো মানে দিনত যেবাৰ মানে মানুহে পেচাব কৰিব যায় বা ঘাম ওলাই কিবা কাৰণতে মানে সিমান তাতকৈ দুগুণ পানী খাব লাগে লগতে ইলেক্ট্ৰলাইট মিলাই কিনে বা নেমু টেঙা তেনেকে যিমান পাৰি পানী খাই থাকিব লাগে পানী নাখালে মানুহ ডিহাইড্ৰ্যছন বেমাৰ হ'ব গৰম ভিতৰত সোমাব
তাকেটো পানীটো বহুত দৰকাৰী বস্তু।
উম উম পানীয়েই প্ৰানীৰ প্ৰাণ বোলে কথায়ে আছে এটা।
উম পানীয়েই প্ৰাণীৰ প্ৰা
নাই বহুত গৰম বহুত গৰম ঔ থাকিব নোৱাৰিছে ঘৰ চৰে ঘৰৰ ৰোমচুমবিলাক গৰম উঠি যায়।
তাকটো এই ডিফৰেষ্টেশ্যন কৰি থাকিলেতো হ'ব এইবিলাক
গোটেই দুনিয়াৰ গাছ চাছবিলাক কাটিচি গাছ আ কাটি মেলি বিল্ডিং বনাইছি। ৰাস্তা বনিছে বৰষুণ চৰষুণ দেখা দেখি নাই লাহে লাহে অসমখনো যাই কিনে সেই দিল্লী মুম্বাইৰ নিচিনা হ'ব আৰু
সেই তাকেতো সেনেকুৱাই হয় নেকি
পানীৰ নাটনি বৰষুণৰ নাটনি চব চব ফালৰ পৰা চবে আগুৰি ধৰিব
উম
ক'ব নোৱোৰো আৰু কি হ'ব গৈছে। হা
ভাত পানী খালি নে নাই?
এই ভাত এই ওচৰতে মানে ওচৰত মানে কি অলপমান নাৰেংগীতে এঘৰ আলহী আছে তাতে কিবা পাতছিল আজি
উম
দে ভাতটো খাই আহিলো যেন তেন খাই আহি এতিয়া এনেই আছোঁ শুমে
অ ঠিকে আছে বাৰু।
আৰু নো কি কৰিবি।
উম
তই খালি ভাত?
ভাত খালো বাৰু, ভাত খালো অলপমান বাগৰ দিলো। কাৰেণ্টটোহে নাথকেই এ আহে এ যায়। সেনেকে আছে আজি ঘুমেলিও লাগে গৰম। ঘুমাবাও নোৱাৰি বতাহো দিয়া নাই বাহিৰত থিয় হৈ আছোঁ বতাহ আহে বুলি নাহে বতাহ।
বহুত কষ্ট বহুত কষ্ট হৈছে।
বিৰাত জ্বালা হৈছে মানে।
এই মানুহ কাৰণে মুখেদি কৰি আছো আৰু যিবিলাক জীৱ জন্তু আছে সিহঁতেটো ক'ব পৰা নাই।
তাকেতো জীৱ জন্তু বিলাকৰ কিমান কষ্ট হৈ আছে এতিয়া।
কৰবাত নদীয়ে চদীয়ে যায় গা ধুবা পৰিলি যে বাৰিষা পৰাও নোৱাৰি নহয় গা ধুব। লাগিব সাঁতুৰিব নজনা সাঁতুৰিব নজনা মানুহ।
সাঁতুৰিব চাঁতুৰিব নাজানো নহয় ভালকে।
আছে আৰু।
তাকেহে, এনে খবৰ লওঁ বুলি ফোন এটা কৰিলোঁ আ।
এ, ঠিকে আছে।
উম, উম।
উম, হুম, হুম।
অ।
হেল্ল'!
হেল্ল'!
অ।
হেল্ল'! শুনি আছা নে!
অ, শুনি আছোঁ।
উম, উম।
আছো বাৰু! ইমান গৰম ন!
উম, উম, তাকেতো, বিৰাট গৰম! কথা পাতিবও মানে ভালকে ইচ্ছা যোৱা নাই।
তকেটো।
দিয়া পিছে, ৰেষ্ট লোৱা অলপমান।
অ, হ'ব দে।
উম, উম।